অৱ।
অৱ কি কৰি আছা?
আছো ৰবা এই মোবাইলকে চাইছো।
অ নেকি?
ভাত বনাই আছে ৰবা।
অৱ আমাৰো বনাই আছে।
তোমালোকৰ
বনাই আছে ৰবা দেৰিয়ে হয় খাওঁতে খাওঁতে বাৰটা বাজে শোতে।
তাকেতো জল্দি হলেও খাব ইচ্ছা নাযায়।
উম তোমালোকৰ সোনকালে হয় নেকি?
নাই আমাৰো দেৰি হয় হ।
অ।
আমাৰো হয় তেনেকে খা আৰু এনেকে ঘৰত থাকিলে ইমান এনেকে খাই থাক। ইচ্ছা নাযায় ভোকে নালাগে চোন।
তাকেতো এই গৰমত ভাতো খাবই ইচ্ছা নাযায় দিনত।
অৱ তাকে আৰু তাকো দালি ভাত তেনেকে খাই থাকিব লাগে।
তাকতো সদায় সদায় কিমান আমনি লাগি যায়।
অৱ তাকেইতো পিছে তুমি এনে ভাত চাত বনোৱা নে ঘৰত থাকিলে?
অৱ বনাও দিনত বাৰু ভাত মই বনাই সদায়। কলেজ নাথাকিলে বনোৱা যায়। তুমি?
কি আছে? বনাও মইো কি কলেজ গ'লে বনোৱা নহয় আৰু কেতিয়াবা কেতিয়াবা বনাও ঘৰত। থাকিলে, এই মাংস চাংস আনিলে সেনেকে বনোৱা হয় আৰু।
অ মই বাৰু মাংসটো ভালকে নাজানো এদিন নে দুদিন বনালো বাকী বেলেগ জানো আৰু
অ তাকেতো মই এইকেইদিন দুইদিনমান বনালো আৰু এই বেমাৰ হৈছিল মাৰ তেতিয়া। উম, অ পাইছে পাইছে এনে বেলেগ কিবা ৰেচিপি বনে চোৱা নে নাই যেনে মোবাইলতটো আজিকালি আহি থকা বেলেগ বেলেগ।
অ মোবাইলত দেখি দেখি ট্ৰাই কৰি থাকো আৰু অলপ চলপ।
অৱ। মই তাতে কিবা কিবি দেখা পালে এনেকে বনাও আৰু এই চাহৰ লগত খাব কাৰণে। কিবা কিবি তেনেকে।
অৱ।
আহিয়ে থাকে আজি কালি এইবিলাক।
তাকেতো কিমান কি ৰেচিপি আৰু
উম আৰু মানে সিহঁতৰ দ বনাব খুজিলে আমাৰ নহয় কিবা মানে। সিহঁতে একদম মানে বেলেগ কেে বনাই আৰু আৰু মচলা চচলা বেছিকে দিয়ে।
আমাৰ
আমাৰ ইমান মচলা দিয়া নাযায়। বাৰু হেল্ল'
হেল্ল'
অ শুনি আছেনে।
অ শুনা পাই আছো।
অ বোলো এই মোবাইলত চাই বনালে সিহঁতৰ দৰে নহয় মানে সিহঁতে কিবা বেলেগকে বনাই আৰু একদম।
উম তাকেতো ধুনীয়া কালাৰো উঠে
অ কালাৰ চালাৰ উঠে আৰু মছলাও বেছি বেছিকে দিয় আমাৰ আৰু অলপ অলপ সেনেকাে দে। তে
তে আমাৰ আৰু এটা বস্তু থাকিলে এটা বস্তু নাথাকে মানে কিবা নহয় কিবা এটা হবয়। ত
আৰু সিহতৰ ইমান ধুনীয়া হয় মানে যেনেকে বনাই পুৰা পাৰফেক্টলি হয়। একদম
অ সেইটোৱে
আমাৰ তেনেকুৱা নহয় ইমান যদি মানে চাই চাইও যদি একেবাৰে ষ্টেপ বাই ষ্টেপ, কৰোঁ তেনেকুৱা নহয়। মানে
স নহয় আৰু ইমান ধুনীয়া একবাৰ পনীৰ বনাইছিলোঁ।
উম কেনেকুৱাকে।
কিমান বিলাহী, তাৰপিছত বাদাম,। তেনেকৈ দৈ দি। ভালেই হৈছিল বাৰু ফাৰ্ষ্ট টাইম হিচাপে অঁ
তেনেকে ভাল লাগে মই খাই পাইছোঁ। বাৰু
উম
পনিৰ খিনিও তুমি যদি উ উম মচলা ভেন্দি,
অঁ
কি কি দিছিলে।
নেতো নৰ্মেল ভেন্দি ভাজি খাই থাকো তেনেকে পিয়াঁজ বিলাহীখিনি ভাজি ল'ব লাগে।
অ
তাৰপিছত সেইখিনি ভাজিলে এক্সট্ৰাকৈ ওলাই থয় ভেন্দিখিনি। ভাজি ল'ব লাগে একবাৰ তাৰপিছত সেইখিনিও ওলাই থাকেনে এক- একেলগে মানে গোটেইখিনি পিছত দি কিনে তেলত ভাজ দিলে হৈ যায়।
অ ত' বাকি মছলা পাতি কিবা বেলেগ লাগে নকি?
অ বাকি মছলা বাৰু বেলেগ নিদি আদা নহৰু দিব পাৰি। পৰা বাকী গৰম মছলা জিৰা এইবিলাক দিব পাৰা।
অ ভালেই দেখোন খাই ভাল লাগিছে চাগে।
অ' খাই ভাল লাগিছে কিন্তু। বাকী ৰোতিং ৰুতি লগত খাব পাৰি তেনেকে
অ' তেনেকে ভেন্দি ভাজিলে যদি মানে পিয়ঁয়াজ, অলপ বেছিকে দিলে ভাল লাগে। ন
অ' এনেও ভাল লাগে উম।
উম বাকী ময়ও এদিন তোমাৰ মাংস তেনেকে দৈ দি কিনে বনাইছিলো ভালে হয় বাৰু কিন্তু দৈ খিনি মানে অলপ বেছি মিঠা আছিল সেইকাৰণে মানে জ্বলা টেষ্টটো ইমান নহ'লে অলপমান মিঠা মিঠা টেষ্টটো থাকি গ'ল আৰু এনেকোৱা হৈছিল
অ সেইটো থাকি যায় অলপমান।
উম এনে কিন্তু তোমাৰ পনীৰৰো বহুত ভাল লাগে মানে যদি বনাব পাৰা ভালকে যে মগজেদি যে বনাই
অ সেইটো টেষ্টি লাগে
অ সেনেকে বহুত ভাল লাগে খাই মোৰ তেনেকে বিয়া বিলাকতো তেনেকে কি ধুনীয়াকে বনাই গাখীৰ চাখীৰ দিয়া যে বগাাকে বনাই পুৰা
সেইটো ভাল লাগে সেইটো মগজদিয়ে বনাই নেকিনে কি বা দিয়ে
অ তাতে সেনেকোৱাই কিবা দিয়ে আৰু গাখীৰ দিয়ে ক্ৰীম চিম দিয়ে
উম
ভাল লাগে কিন্তু তোমাৰ চব ৰেচিপিৰে মানে যদি ভালকে বনাই কিবি মচলাবোৰ দি কিনে খুব ভাল লাগে খাই
এ বঢ়িয়া গোটেইখিনি মছলা দিব জানিলে কোনটো কোনটো দিয়ে কি আৰু বেছি মছলা হ'লেও ভাল নালাগে
অ মানে তোমাৰ দালি চালি হলেও যদি ভালকে অলপমান মানে বনোৱা তেনেকে ভাল লাগে আৰু
উম
এই যে বিয়াৰ দালিবোৰ খাই ইমান ভাল লাগে
এনে চাহৰ লগত খা অহ চাহৰ লগৰ খাব কিবা বনোৱা নে।
চাহৰ লগত আগতেই বনাইছিলো মই নিমকি চিমকি বনাই থৈ দিয়া আছিলে এতিয়া ইমান বনোৱাই নাযায়।
অ মই মানে সেই কি বুলি কয়। আগতে এদিন তোমাৰ কি বনাইছিলো চাহৰ লগত খাবহে আলু বিলাক সৰু সৰুকে কাটি গৰম পানীত বইল কৰি কিনে তাতে মচি লৈ নিমখ দি কিনে তেনেকে মানে অকল তেলত তেনেকে ভাজিছিলো পুৰা উ মানে পাত একদম পাতলকে ভাজিছিলে আৰু তাৰ পিছত তাতে নিমখ চছম অ তাৰপিছত তাতে নিমখ দি দি কিনে আৰু ৰেড চিলি দি কিনে মিক্স কৰি লৈছিলো ভাল লাগে আৰু চাহৰ লগত খাব
অ ভাল লাগে মই খাই পোৱা নাই বাৰু তেনেকে বনাই চাব লাগিব ৰ'বা।
টেষ্টটো অলপ ফ্ৰেঞ্চ ফ্ৰাইজৰ দৰে হয় কিন্তু ফ্ৰেঞ্চ ফ্ৰাইজটো বেছি পাতলা দি তাৰ ডাঙৰ ডাঙৰ আলু লাগে তাতে কিন্তু ইয়াতে তোমাৰ সৰু আলুৰ দৰে হয়।
অ' অ 'মানে মিহি মিহিকে দিব লাগিব।
অ মানে মিহি মিহিকে মানে সৰু বিলাক আলু সৰু আলু বিলাক সৰু সৰুকে কা দিলা হ'লে পিছত গৰম পানীত ব থৈ দিবা তুমি দহ মিনিট তাতে নিমখ দি কিনে তাৰপিছত আলহী আহিলে কিন্তু ভালকে পানী খিনি তুমি মুচি ল'ব লাগিব তাৰ পৰা
মানে পানী তিতিব নালাগে আৰু অলপো
অ মচি লৈ কিনে তাৰপিছত তেলত দিবা দি কিনে ৰঙা হোৱালৈ অলপ ভাজি থাকিবা আৰু যেনে ভাল লাগে কিন্তু খাই মই কেইদিনমান বনাইছিলো এতিয়া আৰু বনাব ইচ্ছা নাযায় এ পকৰী বনাইছিলো মাজতে
তাকেই কেইদিনমান ভা মানে যেতিয়ালৈকে খাব ইচ্ছা তেতিয়ালৈকে ভাল লাগে আৰু বনাব ইস্তা যায়
উম।
কেইদিন মান খোৱাৰ পাছত আৰু মানে আমনি লাগি যায়।
অ' হয়। মাংসও মানে বেলেগ বেলেগকে বনাব ইচ্ছা যাই কিন্তু মানে নহয় সিমানত তত ভাল সেইকাৰণে নবনাও।
কি বনাই, কিবা তিল দি বনাই, কিবা দি বনাই।
উম।
আৰু যে মাংস তোমাৰ কেনেকুৱাকে বনাই, পিয়াজ আৰু বিলাহী যে ভাজি লৈ খিনি হেৰি কৰি লয় যে।
মিক্স কৰি মানে পেষ্ট এটা লয় অ'। তাৰপিছত সেনেকা বনালে ভাল লাগে, মানে গ্ৰেভি টাইপৰ হৈ যায় তেনেকা।
উম। এনেও মাংসটো যেতিয়ালৈকে গ্ৰেভি হৈ থাকে তেতিয়াই ভাল লাগে, পানী দিলে ইমানে এটা টেষ্টটো নোহোৱা হৈ যায়।
অ' তাকেতো ভাজি, ভাজিখিনি বেছি ভাল লাগে।
উম।
বেছি পানী দিলে মানে তোমাৰ সোৱাদটো নোৱাৰ, মচলাবিলাক নালাগে
অ' সেইটোৱে, পানীখিনিতে গুচি যায়।
অ' তোমাৰ ধৰা ভা অলপমান মাংস জুৰি তুমি তাতে সেই কি বুলি কয়, চচ যদি দিয়া ভাজোতে তেতিয়াও ভাল লাগে অলপ মাংস ভাজি কিনিত, মই মানে এদিন দি চাইছিলো জানা। টমেট' চচ।
হু, টমেট' চচ উ।
উম, তেনেকে মা অলপ ৰঙা টাইপৰ হয় আৰু ভাল লাগে খাই ভাজি
অ' আমাৰো ভন টি বনাই থাকে কিবা কিবা কৰি, তাই আৰু মানে কেনেকে যে বনায় তথাপিও টেষ্টি হয়।
অ'। মই মেগী তেনেকে বনা বেলেগ বেলেগ কৰি, মানে তোমাৰ একদিন বনাইছিলোঁ কণী দি কিনে অপ ভাল লাগে খাই।
অ' কণ দি ভাল লাগে। আমাৰ তাই আৰু কিবা নহৰু দি বনায়।
অ' নহৰু দিলে ভাল লাগে কিন্তু মই নহৰু দি পোৱা নাই বাৰু আজিলে।
অ' তাই কিবা তেনেকে নহৰু দি ভাজি কেনে বনায়।
উম, ভাল লাগে, বহুত মানে বেলেগ বেলেগ ৰেচিপি আছে কিন্তু বেছি অ' নহৰু চহৰু লাগে বা ৰেড চিলিও দিয়ে, এনেকে নহৰু, ৰেড চিলি কিবা মিক্স কৰি কিনে পি পেষ্ট কৰি লয় তাৰপিছত দিয়ে। তেনেকা পেষ্ট কৰি লৈতে বাটাৰত দিয়ে কিন্তু বাটাৰ দিয়া দেখাই তাতে।
অ' বাটাৰ দিয়া দেখে, বাটাৰো বেছি টেষ্টিটো
উম। ভাল লাগে। বেলেগ টেষ্টি টেষ্টি আছে। অ' লেমন মেগীটো তোমাৰ তেনেকে বনাই, লাষ্টত কেৱল নেমনটো অলপমান হে কৰি দিয়ে।
ভাল লাগে কিন্তু মেগী, মানে যদি বেলেগ বেলেগ কৈ বনোৱা আৰু এটা চিক কেনো ওলাইছে তই চিকেন দিয়া
অঁ সেইটো দিছিলে এইদিন খাই পাইছো
এটা পেকেটটো ওলাইছ নতুনকে কিবা চিকেন থকা মেগীৰ কিন্তু আমাৰ বৰ্তমান এতিয়ালৈকে দোকানবোৰত অহা নাই মাৰ্কেটত আহিছে চাগে।
এদিন একদিন আনিছিল খাই পাইছোঁ মানে টেষ্টটো মানে মাংস থকাৰ নিচিনা হয় আৰু ধুনীয়া দুটা ওলাই
তাতে মচলাটোত কিবা থাকে নেকি?
অঁ মছলাটোত মানে কিবা থাকে আৰু। মানে ধুনীয়া বনালে আৰু এটা গোন্ধ এটা ওলাই আৰু।
উম।
আৰু সেইদিনা এটা ওলাইছিল মেগী ভিতৰত মম, মমৰ নিছি নেচেল
বেলেগ-বেলেগ কিবা ওলাই থাকে।
উম
দিয়া, নহ'লে ভাত খোৱা পিছত ফোন কৰিম আৰু এদিন।
দিয়া তে দিয়া।
উম-উম
উম